কি কৰি আছে অ।
বহি আছলোঁ উঠি আহিছোঁ হে।
অ', অ', ভালে আছে?
আছোঁ -আছোঁ তোৰ কি তহঁতৰ ভাল?
ভাল- ভাল।
খেতি- বাতি লোৱা ঠিকে আছে অ, ল'ৰা শুই আছিলে হইয়া উম, পইয়ে আছে ল'ৰা শুই আছে।
আমাও মই শুই আছিলোঁ পথাৰত আজি বোকা ৰুবলে যোৱা নাই ওচৰৰ মানুহে মাতিছিলে। এ যাবলে নহ'লে কালি খোৱা দেই উঠাও দেৰি হ'ল সাৰে নাপালো তাপা কঠীয়া ঠিকছে ইবিনি
অ',
বেলি পেলাই এ চা দছটা মানেই বাজিলে।
অ।
এতিয়া আহি পেলাই গা পা ধুই খাই বৈ আও তাৰপিছত আজৈ বিলি হয় অকমান শুলো। শুবলৈও শান্তি নোপোৱা নহয় ল'ৰা ছোৱালীৰ পা। ল'ৰা এবা- সত্ৰলৈ গৈ হেইয় কৰ্মশালা এটা আছে গাইন বাইনৰ তালৈ গ'ল তাত পাই আহি আকৌ এতিয়া ভাত খাওঁ বুলিও শুইছিলোঁহে ভাত খাবলৈ উৎপাত লগালে আকৌ উঠি ভাত পানী খুৱাই আকৌ শুইছোঁ। তাপা অকনমান টোপনি গৈছিলে আকৌ লৰা ওচৰৰ ল'ৰা কেইটামান আহিলে। আকৌ উঠি আহিলোঁ আ নুশুলো আও।
ই কি বুলি কয়? শুলো পথাৰ পা আহি শুই মেলি এইবোৰ সেই উঠি আহিছোঁ আলহী এগৰাকীও আহিছে।
আহ তাৰ পৰা‌ খোৱা বোৱা কৰিলে?
খালো খালো ভাত খালো আগবেলাতে খালো পাছবেলা খোৱাই নাই নাখাওঁৱে আলহী আহিছে চাহ খাম আও।
অ খেতি বাতি হ'লগে নে কি?
খেতি বাতি এনে হ'ল আমাৰ হ'ল।
অ আমাৰ নাই হোৱা আমাৰ হে বোজটো দিয়ে থৈচোং। পৰহিলে পৰা ৰুম আও ওচৰৰ মানুহকেইজনী আহিম বুলি কৈছা আও। পৰহিলে দি দিম গোটেইখিনি যিমান পাৰে ৰুব আ দুদিন তিনদিন যি লাগা, অহ।
মানুহবোৰে বোলো খেতি বাতি কৰিবলে শাওনত কৰিলেও হয় বাট মাৰি মাৰি বাট মাৰি মাৰি অত পালি।
অ এই আমাৰ বাদ মাৰিবলগীয়া কথা নাই আমাৰ গৰুেহে হাল বাও আও। সেইকাৰণে আকৌ এই মানুহ দুজনী মানে ওচৰক সহায় কৰি দিয়ে যে তা পা সিহঁতৰো পোৰা খেতি বাতি উঠাৰ পিছত বেছি দিন উঠিবলৈও মন নকৰে এলাহ কৰে নহয় জানো। তাইলছত নিজৰ উঠাৰ পিছত এনেও পথাৰলে যাবলে এলাহ লাগে। সেয়া কয় সেইকাৰণে বোলো লৰালৰিকে দি এদিন যেন তেনে ৰুই দিয়গে আও। তা পা যি পাওঁ ৰুই থাকিম আও মই পৰখিলে সেইকাৰণে দি দিম।